হেল্ল'
হেল্ল' আহ
পা হাগিছিলে
অ' কটা খাই গেল দেখোন মই বোলো, কি বা হ'ল নেটৱৰ্কৰ কাৰণে কাটা কাটা গ'ল নেকি।
টক লাগেছোলো।
অ' নেটটো শ্ল' এইখিনি সময়ত অলপমান শ্ল' মাৰে, মই কৈছিলোয়ে তোক।
অহ অ'আজি কি হৈছি জান ন নাই?
কি হৈছি।
আজি যি, আজি মানে গধূলি এনেই মানে, দোকানৰ ফালে গ'লো।
অহ
আহি কেনে গেলো তাতে, তাতে হে ৰ এই নতুনকে এতে এখন, দোকান এখন খুলছে নহয়। আজিকালি, পকৰি চকৰি পায় তাতে।
অ' অ'।
তাতে গলো, তাত যাই কেনে তাতে, খালো বস্তুবিলাক দেখোন ভালে দেখোন এনে।
অ' ভাল বনাই। বৌয়ে আজি খাই আহে হেৰি, পকৰি খাই পাইছো, ঘুগুনী খাই পাইছো, কিন্তু এই, এইটো তৰ এ আলু চপ খাই পোৱা নাছিলো। গুলুৱে আনিছিল, তাৰ পৰা অলপমান খালো, খাই চালো ভালে লাগিছিল দেখুন গৰম-গৰমে, খায়।
অ' নাই কিছুমান মানে, এতিয়া চাগে ভাল ভাল বনোৱা হ'ল নেকি?
অ'এতিয়া ভাল বনাই।
অ' মাজে-মাজে যাব লাগে। যাই কিনে খাই চাই, ছালি ভাল লাগে আৰু।
উম, মই একদিন, অ' মই এক এদিন ঘুগুনি খালো, খাই ভালে লাগিছি। আৰু আজি আৰু গুলুৱে আলু চপ' আনিছিল, তাৰ ভাগৰ পৰা অলপ অকমান খালো, খাই চাই দেখোন ভালে লাগিল।
অ' এই মই যে একদিন আনিছিলো দেখোন, খাই কিনে ভাল লগা নাই বুলি কৈছিলি হে।
এ তেতিয়া ভাল লগা নাছিল। আজি দেখোন ভাল লাগছে খাই পেলাই, সিদিনা ভাল পোৱা নাছিলো আনাওতে, তই আনাওতে।
অ' তাত খাই চাবা লাগে মাজে-মাজে, মাজে-মাজে-মাজে, খাই চালেহে, গ'ম পায়।
আজি গৰমে-গৰমে খালো না। খাই ভাল লাগছি। ঠাণ্ডা হৈ যোৱাৰ পিছত, খাই ভাল নালাগে।
উম।
ধিলা হৈ যায় না আলু খিনি।
অ'।
গৰমে-গৰমে আৰু, ভাল লাগে খাই কেনে।
অ' নাই মাজে-মাজে খাবা লাগে, মাজে-মাজে খাই চালি যে, মানে গ'ম পোৱা যায়। মানে বস্তু বিলাক হৈছিনে নে নাই, মানে সঠিক ভাৱে হৈছি না নাই।
অ'।
একেদিনতে যাম, যাই কেনে, খাই চাম কেনে লাগে।
অ' মই কালি-কালি-কালি লেকে খাবাও পাৰো ৰহ। এই হেৰি, আলু চপ খাই ভালে লাগিছে। কিন্তু সদায় একে নহয় না, বেলেগ-বেলেগ কে বনাই থাকে, কিবা ভাল নালাগে। কোনোবাদিনা ভাল লগে, কোনোবাদিনা ভাল নালাগে।
অ' নহয়, কালি যাই কিনে খাই চাবি। কালি যাই কিনে খাই চালি গ'ম পাবি, ভাল হৈছিনা, হোৱা নাই। আৰু যদি লগা হ'লি যদি, কয় বোলে নাই নাই, তেতিয়া হ'লে মানে, গৰম-গৰম, বনাই দিব' দিবি গ'ম পাইছা, মানে গৰম গৰম, বন পাঁচ মিনিটত হৈ যাব। হ'লে মানে, দুই মিনিট তেতিয়া মানে, ৰ কিনে লৈ আহিলে মানে, বেছি ভাল পাবি।
অহ। উম, এ মানুহ চানুহ বহুত বহি থাকে না সেনেকে যাবা, ভালে নালগে।
অ' সেইটো হয় কিন্তু। আৰু মানে বেছি মানুহ জানো থাকিলি মানে, ভালো নালগে। সেইটো হয়।
অ' তই যি নতুন ৰেচিপি এটা বনাম কৈছিলি যি, ম'ৱা মাছে দি বনাবি, খুৱাবি একদিন বনাই।
অ' হ'ব দে, খুৱাম দে।
অহ।
অ' কি আছিল বেপাৰী আহে নে নাহে মাছৰ?
বেপাৰী আহে আহ আহিলিও, কিন্তু সেই মোৱা মাছ অননাই নাই মই সুধছিলো আজি ৰাতিপুৱাও সুধছিলো, সোধাওতে নাই মোৰা মাছ নানেইয়ে সেই এই কিবা কিবি বেলেগ হে আনে।
অ' নাই কি আছে বেপাৰী চেপাৰী আহিলি মোৰা মাছ আইছিনা সুধবি, যদি আহে তেতিয়াহ'লে মোক জনাবি মই ধুনীয়াকে ৰেচিপিটো বনাই খোৱাম।
অ' এই পুঠি মাছজে আনে সেই মোৰা মাছতো নানেই।
অ' কিয়াবাৰ নানে মোৰা মাছটো মোৰা মাছটো আনিলি তোক মই তাতে ৰেচিপি চেচিপি বনাই কেনে ধুনীয়াকে খুৱাব পালো হয় মানে এ বঢ়িয়া লাগে। আমি একদিন বাছা এনকে ফুুৰবা গলো লগৰ কেইটাৰ লগত।
আহ,
তাতে ধাবা ধাবা এখন আছে।
আহ,
তাতে খালো এনকে খাওঁতে তাতে তোৰ নিচলা মাছ। সেইটো মানে বেলেগকৈ বনাই দিছে তাৰপিছত দি কিনে তাৰপিছত মানে মৰা মাছটো বেলেগকৈ বনাইছে। মানে এনেকুৱা তাই বনাইছি বঢ়িয়াকে মানে ভাজি কেনে সানে ভাজি কেনে বনাইছ একদম পিয়ঁয়াজ চিয়াজ কাটি দিচি।
অ'।
ফাৰ্ষ্ ভাজি লয় চাগে লৈ কেনে চাগে পিয়য়াজ টো অলপমান কাটি লয় নেকি লৈ কেনে সেনেকে মানে চালাদ টাইপ বনাই সিহতে, বনাই কেনে খাই এনে খাই কেনে ভালে লাগে।
খাই ভালে লাগে আৰুাই ট্ৰাইবেল মানুহ বিলাকে বনোৱা ভাল লাগে খাই।
আহ,
সিহঁতে যেনেকে বনালেও খাই ভাল লাগে।
অ' নাই কিছুমান বস্তু কেনেকুৱা মানে ধৰ নতুন নতুন বস্তু বিলাক সদায় তেজ কৰি কিনে চাবা লাগে।
আহ,
গ'ম পোৱা যায়, মানে নতুন নতুন এক্সপিৰিয়েঞ্চ হয় না বোলে খাই কেনে লাগিল।
নয়।
খাই চাব লাগে চব।
অ'।
তেছ কৰি চাব লাগে।
হ'ব দে এইবাৰ এইবাৰ যদি আহে তেতিয়াহ'লে মোক মানে জনাবি মানে ৰাখি কেনে
আহ।
মুক জনালি হ'ল তাৰপিছত মই ধুনীয়াকে বনাই কেনে খুৱাম একদম বঢ়িয়াকে।
অ' হব দে।
খালী কবি আৰু এইটো লেভেলৰ মজা লাগে।
পুৰি ঠেত খুৱাবি নেকি।
হা?
পুৰি বনাই নে কি পুৰি কেনে?
পুৰি কিনে নবনাই এইটো ফাৰ্ষট চাগে ভাজিল লয় মই দেখা মতে দে আৰু। ভাজি লয় তাৰপিছত মানে এনে যেনকে নৰ্মেলকে যেকে ভাজে তেলত।
আহ।
সেনেকৈ নৰ্মেলকৈ ভাজে ভাজাৰ পিছত ধুনীয়াকৈ পেচ চেচ কাটি দে আৰু মানে সেইটোৱে মানে গম পাইছ খেন নাই মানে পেজটো কেঁচা পেজটো কাটি দিব। কেঁচা পেচটো কাটি দি কিনে তাতে আৰু কিবা কিবি দিয়ে মানে চাট মছলা চচলা দিয়ে।
উম।
দি কিনে সেনেকা টাইপকে মানে এনকে লাৰি দিয়ে আৰু।
আহ।
তাৰ মানে বঢ়িয়া লাগে আৰু মানে।
অ' খাইছাম দে একদিন।
উম। বনাই খোৱা আমাৰ একদিন বঢ়িয়া লাগে একদিন খালি আৰু গম পাই যাবি যে কি বনালাক বাৰে বাপ।
উম খাই চালিহে গম পাম একদিন বনাই খোৱাবি।
খুৱাম, খুৱাম দেই খালি কি এইটো মানে বেপাৰী চেপাৰী আহিলি মানে মাত দিবি বেপাৰী এইটোক।
অ' সুধিছাম ৰহ, মই সুধছো। আৰু গেইৰে গেইৰে আহে না কি মাছ আনিছে তেতিয়া গম পোৱা যায় মুৱা মাছ নানে।
উম, কিয়াবা ননে সেইটো মাছ।
বেছিকে পুঠি চুঠিয়ে আনে ডাঙৰ মাছবেলা আনে ৰৌ, মিৰ গা এইবিলাক আনে। কিনিয়ে আনব লাগিব আৰু বজাৰত গলে।
অ' এই এতে প এতে। পোৱা যাব চাগে এইফালে ওলাই গেলি বাহিৰত দেখি।
আহ পান পাঞ্জাবাৰী, চাঞ্জাবাৰীত পোৱা যাব।
অ' সেইফালে বাহিৰত দেখি উওলাই গেলি পুৱা যাব।
আহ।
মই কেতিয়াবা পালি লৈ আহিম ৰহ ইনকে।
আহ
বনে কেনে
কিবা কৰি আছা নে কি সচ মচৰ?
নাই।
অ'।
উ উ তহঁতৰ মই ক'বা হোৱাই নাই ইতাক লাগি ইমান দেৰি হৈ গল।
শুউ আৰু এতিয়া মইো এই এচাইনমেন্ট কৰি আছো না সেইকাৰণে।
অ বিচনা চিচনা পাৰা হ'ল।
বিশচনা চিচনা পাৰা মানে মায়ে শুৰিয়ে আছে।
আহ। অ মায়ে মায় বিচনাত গেলাকে মানে।
বিচনা যায় ব্যায়াম কৰি কৰি শুই আছে।
অ'
ককালৰ বিষ।
উম।
হৈছে সেইকাৰণে আৰু ব্যয়ায়াম কৰি আছো নাই।
অ। এ তেলতো লগাই থাকিবা দিবা লাগে মাজে মাজে ঔষধ পাতি খাইছি না নাই।
ঔষুধ খাইছ মেডিচিন আৰু সেই হেৰি স্প্ৰে দিছে লগাবা বিষৰ।
লগাতে ভাল পোৱাই নাই দেখোন।
অ এইয়া ত্ৰিশ দিন পিছত চাগে চেক আপ কৰাব দিছিল নেকি।
আহ
ত্ৰিশ দিন হৈ গ হপায় বিশ তাৰিখে।
ত্ৰিশ দিন মানে তিনি সপ তিনিমাহ ঘৰ বকৰবা দিছে তিনিমাহ খাব দিছে।
তিনি মাহ খাবা দিছিলাকে একমাহ পিছত যাবা দিয়া বুলি কৈছিল।
একমাহ নিচিনা অ'। উম হেৰি ডক্তৰেহে মাতিছিলে এইটো কি কয় হাৰ্ডিৰ ডক্টৰে মাতিছিল। আৰু মেডিচনৰত ডক্টৰে তিনিমাহ পিছত যাবা দিছিল।
অ' তেতিয়াহ'লে সেই একমাহ পিছত তোৰ তাত যাবা লাগে ইমান দিন হয়গেল।
ডক্তৰ তাতে যাবা লাগিছিল। কিন্তু ঔষধ কেইটা খোৱা শেষে হোৱা নাই কিজানি মাৰ।
অ' নহয় খাবা দিব লাগে ভালকে গেপ দি গেপ দি কেনে খাই থাকে। পাই ৰখি ৰখি।
বহুত ন ঔষধ বিলাক এক দুই টেমাহ
উম।
উম মেডিচিনৰো টেমি ইফালে হাৰ্দিৰ দুই এক টেমাহ দুই টেমাহ দুইটেমাৰে এইটোও খাবা লাগে সেইটোও খাব লাগে দুয়ো বিধৰে খাব লাগে না উ কমেও বিশটা টামান ঔষধ
অ'
খাবা লাগে একবাৰ একেবাৰে সেইকাৰণে আৰু মাখে একেলগে নাখায় কিজানি সেইকাৰণে শেষাই হোৱা নাই
অ খাবা খাবা দিবা লাগে তেতিয়াহে মানে সংকালতে ভাল ভাল পাব হয় না নহয়
অ নাখায়ে না কলিও নুশুনে
উম নহয় গাখীৰ-চাখীৰ অলপ খাবা দিবা লাগে গাখীৰ খাবা দিবা লাগে
গাখীৰ খাই
উম, অ' সদায় খাব দিব লাগে ভাল ভাল বস্তু খাব লাগে। মাছ খাব দিব লাগে, মাংস খাব দিব লাগে।
মাংস দু পিচ খোৱাৰ পিছত নাখায়ে গা বেয়া লাগে।
উম, হয় নেকি।
উম, গেছ গেছ উঠি যায় স কেনে নাখায়।
উম গেছ উঠিলে, গেছৰ টেবলেট।
অ' থাকে তই আনদি থৈ যোৱা
উম সেয়া খাবা লাগে খানা বস্তুতটো আৰু এনে চবফালে কিনোতো লাভ নাই নহয়
উম খায়ে হা।
এ তোৰ কলেজ কোন দিনা পা খুলিব?
কলেজ কিতাবা খোলে গম নাপাও ৰ, হে দুইমাহ পিছত আৰু পৰীক্ষাহে হ'ব।
উম।
এচাইনমেন্ট খিনি জমা দিবাৰ পিছত, আৰু দুইমাহ পিছত।
পৰীক্ষা আহিব আৰ, দুমাহ পিছত মানে সেই এয়া এইটো চেচনেৰ পৰীক্ষাটো আহিবা হলে।
অ। কেতিয়াবা পাতে চেচনেল পৰীক্ষা। পোৱা নাই ৰ, এতাক লাগি মেছেজ দিয়া নাই।
অ অলপ পঢ়া পাতি কৰিবা লাগে, পঢ়া পাতি কৰছ নে নাই?
এ একেদিন এচাইনমেণ্ট কৰি আছো ৰ।
অ। ঠিকেই আছে, অলপমান পঢ়া পাতি কৰবা লাগে, পঢ়া পাতি কৰাৰ পিছতহে মানে গম পাবি। কিতাপখন কিমান টান কিতাপখন কিমান সহজ হয় নে নহয়।
অ পঢ়বা লাগিব, পঢ়িও আছো
নহলে আ কিছুমানৰ দৰে চাৰিখনত বেক বেক বেক লাগি যাব।
অ।
হয় না নহয়?
অ।
মানুহ আছে সেনেহেন, ধৰ মানে ঘৰত নপঢ়ে মাকে পঢ়িবা দে নপঢ়ে। তাৰে পিছত, নপঢ়ি কিনে চাৰিখনত বেক লাগে।
উম।
বেক লগাৰ পিছত সে আৰু সেনকে বেক-চেক লাগি যায়।
অ।
হয় না নহয়!
হয়।
উম, সেইকাৰণে কিছুমান বস্তু মানে এনে গুৰুত্ব দিয়াতটো ভাল। দে তে, হ'ব দে।
দে দে।